হেল্ল' কি কৰি আছা?
এ নদী কিনাৰত বহি আছোঁ।
বাকী খবৰ চবৰ?
তই কি কৰিছ'?
এই মই ফিল্ডতে বহি আছোঁ, দোকানৰ - দোকানৰ - দোকানৰ কাষতে বহি আছোঁ মানে।
অ', দোকানতে বহি আছ' ন'?
উম,
ঠিক ঠিকে আছে বাকি খবৰ চবৰ ক?
ভালেই তোমাৰ, তোমাৰ?
আছে মোটামুটি মোটামুটি মোটামুটি আছে গৰমে গৰমত একদম মাথা চাথা বেয়া হৈ গল। বহুত গৰম দিছে না আজি, বতাহ চতাহ একো নাই বতাহ চতাহ একোৱে নাই। ফেনৰ তলত বহিয়ে শান্তি নাপাওঁ আৰু কি কৰিলে শান্তি হম, এইটো ভাবিয়ে পোৱা নাই। ইমান টেকনলজি থকা থকা টাইমত আমি ইমান গৰমত ভুগিব লগা হ'ল।
সেইটোতো হয়ে কিন্তু মানে আছিলে আমাৰ ইয়াতে অন ভাল ভাল কাম কৰিব লাগিছিলে কিন্তু নাই
উম, ভাল ভাল কামটো কি কৰিবা যেতিয়া এতিয়া চৰকাৰে অ', গৰ্ভমেণ্টে কৰিলে কৰিব পাৰিলে হয়। জাগা জোগা ৱাটাৰ কিবা হেৰি লগাই কিবা আছো ন' বেলেগ ফালেতো লগিয়া লগোৱা আছে হা ৰাস্তা কিনাৰে কিনাৰে যে পানীয়ে পানী পানীৰ কিবা হেৰি মাৰি দিয়ে এচি নিচিনা কিবা ফিল হৈ থাকে, বহুত কিবা কিবি টেকনলজি আছে টেম্পেৰেলা কন্ট্ৰল কৰিবৰ কাৰণে কিন্তু আমাৰ গৰ্ভমেনটে নকৰে না। উম, বহুত কিবা হেৰি ফালে ইউৰোপ ফালে আমেৰিকা ফালে সিহঁতৰ ফালে কৰি আছে তো।
তাৰ আগতে বলে দিলে।
গৰমৰ দিনা ৰাস্তা কিনাৰে, কিনাৰে পানী তে থিয় হৈ ৰখি থাকিব আৰু কিবা হেৰি ম
হা? হেল্ল'। উম।
মানে আমাৰ ফালে তই এটা বস্তু কিবা বনাবি হে নতুন বস্তু। এটা আৱিষ্কাৰ কৰিবি হা তই ধৰ এটা কেনেকা বস্তু এটা আৱিষ্কাৰ কৰিলি। য'ত যে পানীৰ পৰা তোৰ কিবা কাৰেণ্ট উৎপন্ন হয় তেনেকে এটা বস্তু আৱিষ্কাৰ কৰিবি হে। উম, এইটো আৱিষ্কার আৱিষ্কাৰ কৰি তই ত পাব্লিক কৰিব।
এই নেটৱৰ্কৰ প্ৰব্লেম চাৰ্ভাৰ। পূজা, পূজা। হেল্ল'। কি?
একদম হে
এই অ', অ' শুনি আছোঁ।
শুনি আছিল ন উম, মানে মানে দামেই নিদিব তো। কিবা হেৰি সেইকাৰণে, সেইকাৰণেতো আমাৰ আমাৰ ফালৰ চাইণ্টিষ্ট কেইটা আছে না। উম, ডাঙৰ, ডাঙৰ চান্তি যোনকেইটা আছে সেইটা আমেৰিকা ফালে যাই আছে। আমেৰিকান নাচা, নাচা কোম্পাউ না।
উম।
পৃথিৱীৰ চবতকে ডাঙৰ। এই স্পেচ টেকনলজি কিবা বিষয়ে যে হেৰি কৰি আছা। তাতে যাই আছে বহুত বুত কিবা হেৰি। তাত, তাত যোৱাত মানে তাত চানঞ্চ।
উম, মিলি যাব।
অ', সৰু, সৰু বস্তুৰ কাৰণে যে তোক বহুত কৰে মানে। মানে একো মানে। ভাৱ ন দিব মন। বস্তু লাগে বস্তু যেতিয়া পাই যাবি। ততো বনাতে কি আকৌ বস্তু।
সেইটো এইটো।
আম-আমাৰ ফালে হা কিছুদনৰ আগতে মানে মই আছিলো না। তেতিয়া চাইছিলো এটা মানে কিৰে ন কৰে হয়। ইপি নহয় হেৰি কি বুলি কয়। হাইদ্ৰবাদ, হাইদ্ৰবাদ, হাইদ্ৰবাদৰ এটা মানে। অ', এ-এ-এজন মানুহ আছিলে হে সি কি কৰিছে জানা।
বল না। এই হাল্লা পৰা।
এ, অলপ আঁতৰি যায়ই দোকানত কাৰোবাক বহাই যায় আৰু।
এই মায়ে বুজি নাপায় হাল্লা কৰে।
ত, আতৰি জা না।
আৰেছো দূৰৰে আছো গম কোৱা ক এতিয়াই কোৱা?
অ', মই কৈ আছো যে সি কি কৰিছে জানা মানুহটোৱে।
উম।
পানী দি এইটো যোনটো গাড়ি কিবা পেট্ৰোল দি চলে। এইটো গাড়ী সি পানী দি বনোৱা বনাইছিলে মানে, পানী দি চলা নিচিনা বনাইছিলে সি। অ', হেল্ল' শুনি পাইছা?
উম্, উম্, শুনি পাইছোঁ। উম্, উম্, শুনি পাইছোঁ।
অ', মই কৈ আছোঁ যে, এইটো মানুহে মানে। সেইটো মানুহে মানে নৰ্মেল পেট্ৰল গাড়ীত সি পানীৰেদি চলোৱা নিচিনা বনাইছিলে, পানীত দিছিলে আৰু কিবা কেলচিয়াম, কেলচিয়াম কাৰ্বনেট নামৰ এটা কেমিকেল আছে, চুনৰ নিচিনা, চুনৰ নিচিনা একদম কম দাম, সেইটো দি গাড়ী চলাই দেখাইছিলে হা, এইটো গাড়ী লৈ গৈছিলে কিবা এ ডাঙৰ ডাঙৰ যোন কেইটা কোম্পানী আছে না গভমেন্টৰ, তাতে গৈছিলে। কাৰণে সিহতে একদম তাৰ কথা তাৰ আই দিয়াটো মানে একচেপে কৰা নাই মানে মানে দামেই নিদিলে মানে, হেৰি কৰা নাই তাক, বহুত বহুত জাগাৰ পৰা আমাৰ বেলেগ কানট্ৰিৰ পৰাও কিবা এটা অফাৰ আহিছিলে যে, তই আমাৰ ফালে আহি যা, আমাৰ ফালে আহি কিন্তু আহিলে তোক এনেকা-এনেকা হেৰি দিম, অপৰচোনিতি দিম। দিম তোক এই হয় তাক, তথাপিও নগলে যে। মই নাযাওঁ, মই আমাৰ দেশৰ কাৰণে কিবা এটা কৰিম, কৰিম ত' মই নাযাও মোৰে কেতিয়াও নিদিওঁ মই, সি নগলে পাছত সি ভাবিছে যে ইণ্ডিয়াৰ কাৰণে কিবা হেৰি কৰিব। নহ'ল পাছত, তাৰ পাছতে ই তাৰ এই ই মানুহটো মৰিল নে জীয়াই আছে, মৰি গৈছে ছিল নেকি? শুনি পাইছিল কিছু দিনতে তাৰ লগতে মানে আইডিয়াটোৱে গ'ল মানে, তই ভাবি ছাচোন। এতিয়া পেট্ৰলৰ কিমান ৰেট চলি আছে। অৰজিনেল পেট্ৰল
পেট্ৰলৰ এতিয়া বৰ্তমান এশ সাত টকা চলি আছে।
এশ সাত টকা নহয়, এশ সাত টকাটো যোনটো আছে এইটো ই ই এইটি। এটা আছে, কিবা হেৰি ৰস মিলোৱা আছে।
অ',
ই এইতি হয়, এইটো অৰিজিনেল পিউৰ নহয়। মানে পিওৰ যোনটো হয় অৰিজিনেল আছে এইটো, এইটো দাম এশ ষাঠি টকা আছে। এশ ষাঠি টকা লিটাৰ।
চ ভাৱ, তই এতিয়া এশ ষাঠি টকা লিটাৰ, উম্, এশ ষাঠি টকা লিটাৰ এতিয়া বৰ্তমান আছে, ত' সেইটো টেকনলজি থাকিলে থাকিলে, কিমানটো মানুহ আমাৰ কিবা হেৰি হ'লে হয়, পানীৰেদি গাড়ী চলিব পাৰিলে হয়।
অ',
আমাৰ মানুহে কি কৰিব, এ তই কিবা এটা ওলাব যাবি। এই তোক মানে এইটোক একো গুৰুত্ব টো নিদিব, তোৰ কামৰ ভেলু নিদিব, দামেই নিদিব। তই কৰিবি নেকি আৰু কাৰ কাৰণে কৰিবি, তই এইটো আমাৰ পাব্লিকো, নৰ্মেল পাব্লিকৰ কাৰণে কৰিব খুজি আছিল না। তই যি হয়না তোক তইতো হৰি এৰিয়াই দিবি না। তেনেকে হৈ আছে, মানে আমাৰ মানুহখিনি বুজি নাপায়। তই এতিয়া কিবা এটা কৰিব যাবি, তোক একদম ৰখাই দিব ৰখাই দিব, যে এনেকা এনেকা কৰিব নাপায়, মানে সিহঁতে মানে জ্বলি থাকে মানে কি বুলি ক'ম, বুজাম এতিয়া তোক মানে। তেনেকা হয়।
উম্,
কি কৰিবি আৰু ক তই কিবা এটা ক।
মই মানে এইটোৱে ক'ব বিচাৰো ধৰা কোনে কিবা ট্ৰেভেলৰ বিষয়ে ক'ব বিচাৰোঁ, মানে ট্ৰেভেলিং
উম্, ট্ৰেভেল-ট্ৰেভেলিং, ক'ত যাবি ট্ৰেভেলিং কৰিব কাৰণে?
ব'লা ক'ৰবাত যাওঁ ধৰাতি মেঘালয় যাব পাৰো আৰু ধৰা বহুত কিবা কিবি আছে না।
যাব পাৰো। হা
বোলা এদিন যাওঁ ফুৰিবৰ কাৰণে।
ক'লে যাবি অৰুণাচল
অৰুণাচল ফালে এতিয়া যাব নোৱাৰি অৰুণাচল ফালে এই চাইনা হা হা
তাতে প্লেচটো বহুত ভাল কৈছে বুজি পাইছা
এই নেটৱৰ্ক প্ৰব্লেম কোনখিনি কৈ আছ কথা
এই নেটৱৰ্ক প্ৰব্লেম নেটৱৰ্ক প্ৰব্লেম
তু তুং জাম্পিটোক তুং তুং জাম্পি তুং জাম্পি
সেইটো শুনা নাই
তুং জাম্পি নাই শুনা মই কোন কোন খিনিত আছে কোনখিনিত আছে কোনখিনিত আছে।
এইটো তোমাৰ হেৰি কি কয় এইটো মাহৰ ষ্টেচন পাৰ হৈ যাব লাগে।
নাই মই শুনি পোৱা নাই মই মানে কৈ আছো এতিয়া মানে অৰুণাচল ফালে যাব লাগিছিল অৰুণাচল ফালে মানে জেগা ধুনীয়া ধুনীয়া জাগা আছে না বহুত ধুনীয়া ধুনীয়া প্লেচ আছে মানে তাত এতিয়া যাব নোৱাৰি মানে এতিয়া মানে চাইনাৰ বুলে কিবা চাইনাৰ লগত বহুত কিবা কিবি হৈ আছে বোলে বহুত মানে প্ৰব্লেম চলি আছে তাতে সেইকাৰণে তাতে যাব মানে অলপ ৰিক্সি হৈ যায় ৰিক্সি হৈ যায় আৰু ভূমিস্খলন হৈ আছে য'তে ত'তে পাহাৰ ভাঙি অ' পাহাৰ ভাঙি পৰি আছে বানপানীৰ টাইম আছে না উম বানপানীৰ টাইম বৰ্তমান এতিয়া যাব নোৱাৰি
আকৌ মানে ডম এইটো তোমাৰ ধৰা এই কি কয় তাতে গ'লে যে প্লেচটো বহুত ভাল আকৌ বেকগ্ৰাউণ্ডটো ঠিক আছে আগৰ তোমাৰ হেৰিবোৰ ভাল উম
না গৰমৰ একদম যেতিয়া পুৰা গৰমটো থাকে না এইটোৰ কিবা ফৰটি মান ফৰটি মান টেম্পচাৰ যেতিয়া গুচি যায় ন আমাৰ ফালে তেতিয়া এতিয়া যাব লাগে অৰুণাচল পালি যি ঠাণ্ডা জাগা মজালাগ বেলেগে মজা আহি যায় হেল্ল' হেল্ল'
এ মাত কাটি এই নেটৱৰ্ক বেয়া নেটৱৰ্ক বেয়া। মোৰ ভা মোৰ মাত শুনি পাই আছ তই হা হা? হল এই নেটৱৰ্কতটো বেয়া মানে মই নদী কিনাৰ পৰা আহিলো।
এক পৰে মাাজা হেল্